অঁ কোৱাচোন!
পাচত চিলাবি
কোৱাচোন!
তুমি ব্যস্ত আছিলা নেকি?
নাই নাই।
অঁ আজি এটা বিষয়ৰ ওপৰত কথা পাতিব ওলাইছিলো।
অঁ অঁ কোৱাচোন
আমাৰ জাতীয় উৎসৱ বিহুৰ বিষয়ে অলপ ক'ব ওলাইছিলো।
অ হয় নেকি অ কোৱাচোন মই জানিব খুজিছো।
অহাকালি মই আমাৰ যে গাঁৱৰ বিহু উদযাপনৰ অনুষ্ঠান এটাালৈ গৈছিলো তাতে ইমান আনন্দ আৰু উৎখাহ দেখে মনতো একেবাৰাৰে ভাল লাগি গৈছিলে আৰু, জানানে!
সঁচাকৈ নেকি, কি কি দেখিলা?
বহুত ধুনীয়া দৃশ্য দেখিলো, ডেকা গাভৰিবোৰে বিহু নাচ নাচিছিল, ঢোল পেঁপা গগনা আৰু টকাৰ সুৰে চাৰিওফালে মুখৰিতে কৰি তুলিছিল, সকলোৱে পৰম্পৰাগত সাজ পোছাক পৰিধান কৰিছিল, আনন্দ উপভোগ কৰিছিল আৰু
বা বিহুৰ সময়ত অসমৰ পৰিৱেশ সলনিয়ে হৈ যায়। সকলো ফালে আনন্দ বতৰ বিয়পি কি কৰে হয়নে!
বিহু কেৱল এটা উৎ খুৱ নহয় নে এই অসমৰ সংস্কৃতি জাতীয় উৎসৱ ঐতিহ্য আৰু জাতীয় পৰিচয়ৰ প্ৰতীক হয় এইবোৰ বিহু
অসমৰ মূলতঃ তিনিটা বিহু আছে নহয় জানো। অঁ সেইটো বিষয়ে তুমি মোক অলপ অলপ ক'ব পাৰিবা নেকি
হয় হয় পাৰিম ৰঙালী বিহু বিহু তিনি প্ৰকাৰৰ যেনে ৰঙালী বিহু ৰঙালী বিহু আৰু ভোগালী বিহু তিনিওটাটা তাৎপৰ্য আছে
অঁ ৰঙালীৰ বিষয়ে অলপ মোক জনাবাচোন মানে অলপ বিষয়।
অঁ নিশ্চয় জনাম অসমৰ মূলত তিনিটা বিহু আছে। জ নহয় জানো যেনে এ ৰঙালী বিহু ৰঙালী বিহু বা বহাগ বিহুৰ অসমীয়া নৱবৰ্ষ আৰম্ভণিৰ। উৎসৱ। এই সময়ত প্ৰকৃতি নতুন ৰূপত সাজে গছ গছনি সেউজীয়া হয়। ফুল ফুলি উঠে আৰু কৃষি। কৃষকসকলে নতুন কৃষি কাৰ্যৰ বাবে প্ৰস্তুতি লয়।
সেইবাবে ৰঙালী বিহুক আনন্দ আৰু উৎসাহ বিহু বুলি কোৱা যায় হয়নে।
অঁ হয় একেবাৰে ঠিক কৈছা এই সময়ত হুঁচৰি বিহু নৃত্য আৰু বিহুৰ। গীতৰ আয়োজন কৰা হয়। ডেকা গাভৰুৰ দল বান্ধি গাঁৱৰ ঘৰে ঘৰে মানুহৰ ঘৰে ঘৰে গৈ নাচে গান গাই ঘৰ গৈ আশীৰ্বাদ লয়।
হয় হয় কঙালী বিহুৰ গুৰুত্ব কিবা কোৱাচোন জানিব খুজিছো মই
আহ কঙালী বিহু, কাতি বিহু, মাহত পাল কাতি মাহত পালন কৰা হয় সেই সময়ত সময়ত ভাৰত ধান থাকে যদিও ঘৰত শস্যয় নাথাকে সেয়েহে ইয়াক কঙালী বিহু বুলি কোৱা হয় কৃষক চিনি পথাৰত চাকি জ্বলাই ভাল ফচলৰ কামনা কৰে তেনেকুৱা টাইপ তেনেকুৱাই হয়
হয় হয়, আৰু ভোগালী বিহুৰ বিষয়ে কিছুমান মই মে জানিব খুজিছোাৰ বিষয়ে
যেনে ভোগালী বিহু বা মাঘ বিহুৰ শস্য চপোৱাৰ পিছত পালন কৰা হয়। এই সময়ত ঘৰে ঘৰে খোৱা বোৱা। ভোজ- ভাত আৰু আনন্দৰ আয়োজন হয়। উৰুকা নিশা সকলোৱে একেলগে মিলে পোজ ভাত খাই পিছদিনা সকলোৱে ৰাতিপুৱা শুই উঠি গা পা ধুই মেজি জ্বলাই উৎসৱ পালন কৰে।
অঁ শুনিবলৈ বৰ ভাল লাগিছে বিহুৰ লগত অসমীয়া খাদ্য সংস্কৃতিবোৰ গম্ভীৰ সম্পৰ্কে আছে হয়নে।
হয় নিশ্চয় বিহুৰ সময়ত পিঠা লাৰু চিৰা দৈ গুুৰ আদি পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা হয়। এই খাদ্য খ খাদ্য সমূহ অসমৰ ঐতিহাসে পৰিফলিত কৰে।
হয় হয় বিহুৱে মানুহৰ মাজত সম্বত ভাৱে বিধ। কি কৰে।
অ হয় ধনী দুখীয়া ডাঙৰ সৰু সকলো মানুহে একেলগে মিলে, মিলি উৎসৱ পালন কৰে বিহুহে মানুহৰ মাজত ভাতৃত্ববোধ মৰম সন্মান সহযোগিতাৰ মনোভ। মনোভাৱ গঢ়ি তোলে হয়নে?
হয় হয় ঠিকে কৈছা বৰ্তমান সময়ত আধুনিকতাৰ প্ৰভাৱত বহু পৰম্পৰা হেৰাই যোৱা আকাংক্ষাও আছে।
আহ সেইটো সঁচা কথা কিন্তু নতুন প্ৰজন্মই যদি বিহুৰ ঐতিহাস্য আৰু সংস্কৃতিৰ মূল্য বুজে তেন্তে এই অমূল্য় সম্পদ চিৰদিন জীয়াই থাকিব। আগৰ প্ৰজন্মইও যান। জানিব ভৱিষ্যয়ত ভাল হ'ব। বিহুৰ বিষয়ে জানিলে।
হয় হয় ঠিকে কৈছে বিদ্যালয় ম। মহাবিদ্যালয় আৰু বিভিন্ন সামাজিক সংগঠেও বিহুৰ সংস্কৃতিক সংখ্যক ক্ষেত্ৰত গুৰুত্ব ভূমিকা পালন কৰিব পাৰে। সস্থি হয়।
হয় হয় বিদ্যালয়তো বহুত ধৰণৰ বিহু উৎসৱ বিদ্যালয় গোটেই বিদ্যালয়তে বিহু উদযাপন কৰে আমাৰ সকলো সকলোৰে দায়িত্ব হৈছে বিহুৰ সঠিক ইতিহাস আৰু পৰম্পৰাগত আগন্তুক। প্ৰজন্মই লাভ প্ৰচাৰ কৰা হয়।
অ ঠিকেই কৈছা তুমি বিহুত। আহ ত বিহু কেৱল অসমৰ উৎসৱ নহয় এই সমগ্ৰ বিশ্ব থকা অসমীয়া হৃদয় উৎসৱ সেইটো সচাই হয় ন।
সচাকৈ বিহুৰ নাম শুনিলেই মনত আনন্দ উৎসাহ আৰু গৌৰৱৰ অনুভূ। জাগি উঠে হয়নে।
হয় সেইবাবে কোৱা হয় বিহু আছে যত অসমীয়া সংস্কৃতি আছে তাত সেইটো বৰ সুন্দৰ কৰিছে।
হয় হয় আৰু বিহুৱে আমাক শিকায় একাগ্ৰতা। সম্প্ৰীতি আনন্দৰ মাজেৰে জীৱ। ঘন অধিক সুন্দৰ হৈ উঠে বিহুৰ এনেকৈ বিহুত আমি। ভোগালী দি ভোগালী। বিহুত আমি। গৰু গা ধুৱাও গৰুক মাহ হালধিৰে আমি গা ধুৱাওঁ বহুত নানা ধৰণৰ নিয়ম বহুত নিয়ম নিতিৰে পালন কৰা হয়।
হয় হয় একেবাৰে ঠিক কৈছে বিহু হৈছে অসমৰ গৌৰৱ আৰু অসমীয়া পৰিচয় আৰু সাংস্কৃতিক মূল্য ধন সেয়ে আমাৰ অসমৰ জাতীয় উৎসৱ হয়।
অ হয় এ যেনেকৈ কঙালী বিহুত এ। তুলসী তুলসীৰ তলত চাকি জ্বলাই। খেতি পথাৰত গৈ চাকি জ্বল। লাই ব শস্যৰ বাবে শ শস্যৰ যাতে ভাল কৰি শস্যৰ ভাল হয় শস্যৰ। সেইটো বাবে এনেকে বহুত নিয়ম কৰা হয়।
হয় আৰু ৰঙালী বিহুত ডাঙৰক সৰুৱে ভৰিত চুই কিনে সেৱা কৰে সৰুৱে ডাঙৰক বা কি কয় গৰু বিহু হয় বহুত ঘৰে ঘৰে নাচ হয় বহুত মানে একদম ভাল লাগে আৰু আনন্দ লাগে দেখি। খিয়ে মনতটো বহুত ভাল লাগে।
হয় হয় যেনেকৈ ডাঙৰে সৰু মৰম যাচে বিহুৱান দিয়ে বহুতো। বহুতো মৰম বিহুৱান দিয়ে হয় ন।
হয় ঠিকে কৈছ একদম নিশ্চয় বহুত ভাল আৰু ভোগালী কিন তেনে অ কি ক ৰাতি চবে মিলি কিনে সবে মানে নাচ গান গাই ফূুৰ্তি কৰি কিনে ভোজন কৰি কিনে ৰাতিপুৱা গা, পা ধুই কিনে মেজি তলত চাকি, জ্বলাই নাৰিকল, লাডু, বনাই বহুত আনন্দই আৰু বহুত ভাল লাগে দেখিয়ে বহুত ভাল লাগে
আহ যেনেকৈ সকলো বিদ্যালয় মহাবিদ্যালয়ত, বিহু, উদযাপন কৰে তাত গৰু, গা ধুৱাই বিহু বিহু, নৃত্য হয়।
হয় হয় ঠিকে কৈছা বহুত মানে দেখি বহুত আনন্দ লাগে এই এই তিনিটাই আমাৰ অসমৰ জাতীয়, উৎসৱ হয়।
হয় হয়। যেনেকৈ বিহুৰ, বিহু চোৱা বহুত নানা ঠাইতে বিহু হয় ন
হয় হয় বহুত মানুহ ঠাইত বহুত ন মানে বহুত দেখা পাইছো আৰু চবৰে তাতে পৰম্পৰা বিলাকো বহুত ধৰণৰ বহুত ভাল লাগে দেখিয়।
তেনেকৈ ওচৰৰ ওচৰৰ ঘৰৰত গলে আমাৰ লাৰু, চাহ, পিঠা বহুত খাব খাদ্য- টো দিয়া হয়য। চিৰা, দৈবোৰ, এইবোৰ খাদ্য খাবলৈ পাও আমি ওচৰৰ ঘৰলৈ গলে।
কলে গলে কাটি কিনি চাব লাগিব খেতি পথাৰত চাকি জ্বলাই তুলসীতলত সেৱা কৰে দেখিয়ে বহুত আনন্দ লাগি। যাই মন টো মানে একদম আনন্দত ঘৰি ফুৰে
বহুত ভাল বহুত ধুনীয়া ধুনীয়া লাগে যেতিয়া আমি গাভৰু ডেকা গাভৰুৰ মঞ্চত, গৈ আমি দেখিবলৈ পাও ঢোলৰ, গুণগুনি গুপগুপণি শুনিব পাও পেপাৰ, মাত শুনিবলৈ পাও বহুত ভাল লাগে ন
অ হয় হুঁচৰিটো ডেকা, গভৰুৰ, মানে মূল্যবান হয় হুচৰি দেখিলে বহুত ভাল লাগে।
অ ইমান ধুনীয়া কৰি সিহঁতে নৃত্য কৰে ন
হয় পথাৰত কি কয় হুচৰি দেখা পাই ন বহুতে ভাল লাগে।
যেনেকে মুকলি পথাৰতো বহুতে এনেকে কৰে। ন
হয় ঢোল, পেঁপা, গগনা, নাচনী, নাচ দেখিয়ে বহুত আনন্দ লাগি যায়।
ঠিক কৈছে বহুত আনন্দৰ কথা আমাৰ জাতীয় উৎসৱটোৰ বিষয়ে বহু বহু ঠাইয়ে এইবোৰ জানে মানুহ
হয় বাহিৰৰ ফালেও জানে আমাৰ অসমৰ জাতীয় উৎসৱৰ বিষয়ে হয় বত মানে শুনিয়ে বহুত আনন্দ লাগি যায়।
যে আমাৰ আমাৰ জাতীয় উৎসৱটোৰ বিষয়ে বহুত মানুহে নানা ধৰণৰ জানে বহুত নানা দেশত গম পায়।
হয় বাহিৰ পৰা চাবলৈও আহে আমাৰ ৰত তবক
অ' বহুতে চাবলৈ আহে। উম! উম! ঠিকে, ৰাতি বহুত ভাল লাগে, ভাল লাগি গৈছে। যেনে আমাৰ বিহুৰ বিষয়ে চব, চব, চব জাগাতে মানুহে গম পায়। পাই অ'!
দিয়া আমাৰ হয় দিয়া, দে ঠিক আছে দিয়া।
ইয়াতে
ঠিক আছে। ‌